হেল্ল'!
হাল্ল'!
কি কৰিছা?
বহি আছোঁ ইয়াতে।
অ'।
তুমি কি কৰিছা?
মই এনেই বহি আছোঁ ইমান গৰম তাতে আজি, হেৰি তোমাৰ বতৰটো ডাউৰীয়াও কৈছে আৰু বেছি গৰম দিছে ন!
এনেকুৱা গৰমত বেছি মানে অশান্তি লাগে।
বাকী, মোৰ গাটো ইমান ভাল নহয় মানে।
অ', কি হৈ আছে?
এ, গৰম সোমাইছে নেকি জ্বৰ, জ্বৰ নিচিনা লাগি আছে। অ', তুমি তোমাক মই পৰহিদিনা দেখিছিলোঁ, স্কুলৰ ফালে গৈছিলা যে। কি তুমি ক্লাছ কৰি আছা নেকি এতিয়াও?
অ', হেৰি তোমাৰ অ', গ্ৰীষ্ম কালৰ শিবিৰ পাতিছে যে আকৌ। আমি আগতে পঢ়া স্কুলত ন' তাতে হেড বাইদেৱে মাতিছে পঢ়াবলে। তোমাকো দেখিছিলোঁ যোৱা, তুমি কালি আৰু পৰহি যোৱা নাই ন'?
নাই, নাই, নাই। মোৰ সেই অসুবিধা হৈ থকা কাৰণে মই যোৱা নাই।
অ'। এনেই তুমি কি পঢ়াইছা সিহঁতক? মানে কোনটো, কোনটো ক্লাছত পঢ়াইছা তুমি?
মই নাইন আৰু টেনত পঢ়াইছিলোঁ।
কি পঢ়াইছিলা?
চাইন্স আৰু মেথছ।
অ', এনে বাইদেউয়ে হেৰি মোক তোমাৰ সৰুখিনিক যে সিহঁতক আমাৰ ছোৱালী কেইজনী তোমাৰ সিহঁতক আৰ্ট শিকাব কৈছে। এইকেদিন সিহঁতক ফাৰ্ষ্ট গৈ কিনে এইকেইদিন সৰুখিনিক তোমাৰ নটাৰ পা, এনে ফাৰ্ষ্ট নটাৰ পৰা দিছিলে হা মেমে, তাৰপিছত গৰম বেছি কাৰণে সিহঁতক দহটাৰ পৰা কৰি দিলে। দহ তাৰপৰা বাৰতালে তোমাৰ সৰু খিনিক আৰ্ট শিকাব দিছে। তাৰপিছত তোমাৰ নাইন টেনৰ খিনিক অ' মোৰ হেৰি পঢ়াইছোঁ মই তোমাৰ ছচিয়েলতটো পঢ়াই দিছোঁ, অসমীয়া আৰু হিন্দী এই তিনিটা চাবজেক্ট মই পঢ়াইছো। তুমি ইংলিছ আৰু মেথছটো পঢ়াইছা ন?
নাই, চাইন্স আৰু মেথছ।
অ', চাইন্স। ইংলিছটো বা কোনে পঢ়াইছে! গম পোৱা নাই। সেইটো মই গম নাপাওঁ বাৰু। এনে ভালে হৈছে দিয়া বুইছা। এনেও ধৰি লওঁ তুমি আমাৰ আমি এতিয়াতো বি এ আমাৰ শেষে হয়।
অ'।
এনেই ঘৰতহে থাকিলোঁ হয়, এতিয়া যিহেতু আমি সেইখন স্কুলত পঢ়ি অহা হয়।
অ'।
গতিকে আমাৰ সময়খিনিও ধৰি ল' তাতে যাব আৰু বাইদেউহঁতেও ভাল পাব।
অ'।
ঘৰত এনে থকাতকে আমি কিবা এটা, বেলেগক শিকাবই পাৰিছোঁ সৰুখিনি।
উম।
এনে তোমাৰ তাত থাকি কেনেকুৱা লাগে? পঢ়াই কেনেকুৱা পাইছা?
ভালে বাৰু ভাল লাগে।
উম সিহঁতৰ মনোযোগ আকৰ্ষণ কৰিব পাৰিছানে?
পাৰিছো কিছুমান থাকে নহয় এনেও। মানে বেছি নপঢ়ে আৰু পঢ়াব নাজানে সিহঁতক অলপ বেছি বুজাব লগা হয় আৰু।
হয় দিয়া মানে বহুত খং উঠে বুজিছানে একেটা কথাকে সিহঁতক মানে কিছুমানক বাৰে বাৰে শিকাব লাগে বুজি না- পায়। আৰু বুজি পোৱা কেইটাক এবাৰ পঢ়ালে মানে পাৰে দিয়া। ক্লাছ নাইনৰ যে অসীম বুলি কোৱা ল'ৰাটো-
আঁ
তুমি তাক পাইছা নে? এবাৰ কলে সি লগতে পাৰে।
আ‍ঁ
হয়নে? ল'ৰাটো চোকা আছে চাগে ন?
আছে আছে।
মই মানে তোমাৰ এবাৰ পঢ়াই যাও নহয়, পঢ়াই গৈ যদি মই মাজত- তে ৰখি দিও মানে সিহঁতক সুধো মই কোন খিনি পালোগৈ কোৱাচোন? এনেকে তপককে সি উত্তৰ দিয়ে বাইদেউ এইখিনি পাইছোহি। আৰু পঢ়িব দিলেও তাৰ গোটেই মানে বানান- মানে একদম শুদ্ধ উচ্চাৰণো শুদ্ধ তাৰ অলপো ভুল নহয়।
লৰাটো অলপ চোকা আছে চাগে দেই। বাকী মানে এটাই মানে খং উঠে পিছত বহা খিনি কথা নুশুনে। আৰু মানে সিহঁতক- একে বহুত সৰু কথাটো বৰ্ডত লিখি লিখি দিব লগা হয়।
মানে জোন জোনবিলাক বেগ বেঞ্চৰ আৰু।
অঁ সেইকেইটা কথাই কৈছো উম সিহঁতকে হাতত মইতো আনকি তোমাৰ- কলমটো হাতত ধৰি মই লিখাই দিওঁ।
আঁ
লাষ্টৰ কেইটা অকমান খেলি মেলি কৰে আৰু। বাকী কেইটা ফাৰ্ষ্টত বহা কেইটাই যিকেইটা বেঞ্চত বহে ফাৰ্ষ্ট বেঞ্চত সিহঁত গোটেই কেইটাই পাৰে।
ছোৱালী কেইজনীও পঢ়াত বেয়া নহয় বাৰু ভালেই দেই। উম।
উম গোটেই গৰম বন্ধটো বঢ়াব দিছে নে? মই নাজাম চাগে আৰু তোমালোকে- মই নাজাম চাগে তাত আৰু।
কিয়?
সেই মানে কি মই সেনেকুৱাতো মানে ভাল নাপাওঁ। তুমি ভাল পাবা কিন্তু মই ভাল নাপাওঁ মানে পঢ়াই।
অঁ মানে কথা নুশুনে চাগে ন?
অঁ
সেইটো মানে তোমাৰ চৰকাৰী স্কুলৰ লৰা ছোৱালী যে, সিহঁত অকমান দুষ্টামি কৰেই।
অঁ।
তোমাৰ এবাৰ ভাবিছো সৰু খিনিক যে, সি মানে সদায় আৰ্ট- কৰাওতে কৰাওতে সেইটো মন নাজ নগৈছে আৰু হয়।
অঁ
এইবাৰ ভাবিছো সিহঁতক মানে অলপমান ধেমাই খেল ধেমালিও কৰাও নেকি? তুমি নহবা খেল ধেমালিতে আহিবা সৰু খিনিক কৰাম। মই বাইদেউৰ লগত সেইদিনা কথা পাতিছো হেৰি বুজিছা। সিহঁতৰ মাজত অ', কাবাডী, দৌৰ সেনেকুৱা পাৰ পুখুৰী খেল সেয়া অলপ পাতি দিও নেকি। ভাল লাগিব সিহঁতে তেতিয়া সিহঁতৰ মনতটো ভাল লাগিলে আহি থাকিব।
উম, উম।
আকৌ মই বাৰ অ', কোৱা।
তে তেনেকুৱা কৰিব লাগে মাজে সময়ে বাৰু মানে এনিটাইম পঢ়িবই মন নাযায় নহয়।
অ', তুমি নহলে হেৰি কৰিবা এই সৰুখিনিক আৰ্ট শিকাই হাত তুমি আহিবা নহ'লে। আকৌ যদি তুমি নাহা বাইদেউহতে বেয়া পাব নহয় তোমাক মাতিছে যিহেতু।
অ', এতিয়ালৈকে মই নাযাওঁ বুলি কোৱা নাই মই মনতহে ভাবিছিলোঁ মানে নাযাম বুলি।
অ', বাৰু তোমাৰ অসুখ ভাল হই লওক তাৰ পিছত।
অ', অ'।
আকৌ এবাৰ ভাবিছোঁ হেৰি তোমাৰ সৰুখিনি কাগজৰে ফুল বনোৱা উৰা জাহাজ বনোৱা এনেকুৱা সিহঁতক কিবা অলপ শি কাও নেকি মানে সদায় অ' মানে সদায় তোমাৰ অকল আৰ্টকে অকাই থাকিলে সিহঁতৰ মানে মনতটো ভাল নালাগিব হয়।
অ', সেইটোও হয়।
তাত তাতকে অকণমান এদিন বেলেগ এদিন বেলেগ কৰিলে মন যাব।
ত অ', কিবা মানে কি বেলেগ বেলেগ জানো হ'লে ত মানে কৰি ভাল পায় সৰু, সৰু ল'ৰা ছোৱালী খিনিয়ে সেইহতক কিবা কৰা নতুন বস্তু এটা লাগে, যোনটো মানে কি তুমি আজি এইখিনিকে পঢ়াই আছা পঢ়াই আছা সেইটো মানে মানে এলাহ লাগি যায় এইখিনি কথা শুনিলে শুনিলে কিন্তু তাতে যদি তাৰ ভিতৰত নতুন কিবা উম'দি আছে তেতিয়াহ'লে সিহঁতে মানে বহুত ভাল পায়। মানে পঢ়ি, পঢ়ি কৰিব ভালকে বিচাৰে তেতিয়া।
মানে তোমাৰ কি জানা সৰু খিনিক লৈ ইমান কষ্ট নহয়, কিন্তু ডাঙৰ খিনি এতিয়া চোৱা সিহঁতক ছচিয়েল পঢ়ালে বা হিন্দী পঢ়ালে মই ঘৰত আগতিয়াকৈ অলপ পঢ়ি যাব লাগে। পঢ়োৱা মানে কি এতিয়া মই সিহঁতক পঢ়াই গ'লেও সিহঁতকো মানে ৰিপিট কৰিব দিওঁ, সিহঁতকো পঢ়িব দিওঁ। আকৌ, মই তোমাৰ কুৱেশন আনচাৰ মই বৰ্ডত লিখি দিও নোৱাৰা খিনিৰ কাৰণে।
উম।
আকৌ, সেয়া কুৱেশন এনচাৰ সিহতক ঘৰতো হোমৱৰ্ক দিও সিহঁতে লিখি আনক। আকৌ, মই কপি চেক কৰো সিহঁতৰ মাজত ধৰি লওক এ ফাষ্ট এদিন মই এক্সাম এটা পাতিলো এনেকে মানে দিন গৈ থাকিলে পাতি থাকিম আৰু এক্সাম।
উম, উম।
মানে অলপ কষ্ট হয় সিহঁতক পঢ়োৱাটো।
বাকী সৰুখিনিক লয় ইমান টেনচন নাই? কিন্তু, এই ডাঙৰ খিনিকে অলপমান পঢ়াব লাগে অলপমান কষ্ট হয় আৰু।
উম।
কিন্তু এটা ভালো হৈছে গ'ম পাইছা। আমি ধৰিলও তোমাৰ নাইন টেনত যিমান বিলাক গ্রামাৰ পঢ়িছিলো অলপ পাহৰি গৈছোঁ ন।
অ'।
এতিয়া কিন্তু তোমাৰ মোক গ্রামাৰখিনি একদম মনত আহি গৈছে আৰু। সিহঁতক পঢাওঁতে মোৰে ভাল হৈ গৈছে।
মনত আহিছে চব। আৰু স্কুলত থাকিও ভাল লাগে ন? একদম ধুনীয়া তাত গছ চছ আছে যে হয়। ডাঙৰ ডাঙৰ গছ কেইডাল আছে। আহঁত গছ ন সেইকেইডাল?
অ আহত গছে হয়।
বহি ধুনীয়া লাগে একদম ঠাণ্ডা ঠাণ্ডা লাগি থাকে।
বাইদেউহতে বাও খাবলে দিয়ে বাৰু, তুমিতো সেই তিনদিন নে চাৰিদিনে গৈছিলা চাগে ন?
অ'।
খোৱাতো দিয়ে বাৰু চাহ, তাহ। এনেকে ফল মূল কিবা কিবি, নেমু ৰস।
অ'।
অ ৰখা চোন তুমি টিউচন কৰিয়ে আছা নে এতিয়াও? নে এবাৰ বন্ধ দিছে এইটো মাহ?
এইটো মাহ বন্ধ দিছোঁ ৰবা, মানে কি টান লাগে মানে গোটেই খিনি পঢ়াই পঢ়াই। এ মানে তাতে অলপ অসুবিধা হয় থকা কাৰণে মই এইকেইদিন একো কৰা নাই।
মই ভাবিছো সিহঁতক মই বিশ তাৰিখ মানলে পঢ়াম হা। তাৰ পিছত কেইদিনমান সিহঁতক বন্ধ দিওঁ। সৰু ল'ৰা - ছোৱালী যে, সদায় আহি থাকিব সিহঁতে টান পাইছে মানে গম পাইছো সিহঁতৰ কথাত।
গৰম বন্ধত সকলোৱে ফুৰিব কৰিব যায় ন। মামা ঘৰ কিবা ঘৰ। এতিয়া যদি সিহঁতকো সেই গৰম বন্ধ কেইদিনো যদি তুমি ক্লাছ কৰিব যোৱা।
অ' সেইটোৱেটো, তাকে মই মানে এইটৰ ছোৱালীজনীক পঢ়াই থাকো।
অ'।
পিছত তাই মোক কৈ আছে বাইদেউ চবে ফুৰিব গৈছে দিয়ক মইহে যোৱা নাই, তাৰছত মই বোলো কিয় তুমি যোৱা নাই? তাই কৈছে বাইদেউ আকৌ টিউচন আহিব লাগে। আকৌ ঘৰতো পঢ়িব লাগে, ক'তো যাবই পোৱা নাই, মই বোলো অ' মানে মই গম পাইছো আৰু যে তাই কথাত, তাৰমানে টিউচন মানে বন্ধ বিচাৰিছে আৰু।
উম।
তাৰপিছত ভাবিছো মানে কেইদিনমান পঢ়াই দিওঁ, ছোৱালীজনী পঢ়াত মানে বহুত ভাল।
উম।
এতিয়া মানে গোটেই মাহটো যাতে তাইৰ লচ নহওক ন। মানে তোমাৰ স্কুলত পঢ়োৱাতকে মই আগতে সিহঁতক পঢ়ায় কৰি মানে ক্লিয়াৰ কৰি দিওঁ।
উম।
তাকে ভাবিছো, দুদিন আৰু দুদিনমান কৰি সিহঁতকো বন্ধ দি দিওঁ।
উম।
তুমিও বন্ধই দি দিয়া নহলে।
উম। চাই লওঁ।
অ।
যেনেকে আমি আগতে টান পাইছিলো এনেকে পঢ়োৱাতো, এ টান লাগে গোটেই ব তুমি স্কুলত পঢ়িছাই, আকৌ গৰম বন্ধৰ দিনতো পঢ়িব লাগে নে। সিহঁতি মানে ৰেষ্ট ল'ব লাগে ন।
হয় দিয়া তাতে ইমান গৰম।
অহ' তাতে মোৰ ৰুমটোত ফেন এখনহে আছিল, য'ত মাজত আছে। মানে মোৰ তাতো ফেন হাৱা নালাগে, একে শেষৰ খিনি বহাতো হাৱা নালাগে। গোটেইখিনিয়ে মাজতে থূপ খাই কেনে, বহা এনে পঢ়ি থাকো।
উম। মোৰ ফেনখনৰো দিয়া ৰুমৰ ভৰি, ভৰি যিখিনি মোৰ মানে ভৰি থাকে, সেইখিনিতহে বতাহ আহে।
অহ'।
এই গা টোত বতাহে নাপাও, ভৰিলৈকেহে বতাহ আহে। মই এতিয়া বিচনাত, মানুহজনী মই এতিয়া বেকা হৈ ফুৰা হ'লো। ফেন ডালৰ ফালে মূৰ কৰি। এ মানে, এতিয়া চোৱা সিহঁতক যদি মানে গোটেই গৰম বন্ধটো ব-বন্ধ দিয়ে, তেতিয়া সৰুখিনিৰ কাৰণে কথা নাই। নাইন-টেনৰ খিনি এনেওতো তোমাৰ কৰিবই লাগিব ন। নহলেনো তোমাক গ্রীষ্মকালীন শিবিৰটো কিয় পাতিছে। নাইন-টেনৰ খিনিৰ কাৰণেটো পাতিছে ন।
গ্ৰীষ্ম কালীন শিবিৰ অকল কিতাপৰ পঢ়া খিনিয়ে নহয়, বেলেগ কথা পঢ়াব পাৰো। সেইটো এনেকুৱা একো ৰোল নাই যে কি, কাৰণ এনেও এ স্কুলত সেইখিনি পঢ়াবই পাঠ্যপুথিৰ পৰা, মেইন খিনি। আমি মানে কি তাত কিবা অলপ বাহিৰৰ অলপ কথা শিকিব পৰা হয়, এইটো ভাল লাগিল হয়। যিহেতু উম, সৰু তাতে সদায় পঢ়াই থকা যায়, সেইকাৰণে অলপ বেলেগ কথা পঢ়াব লাগে আমিতো কিবা মানে বেলেগ এটা কাম কৰিব লাগিব।
মানে মই কি জানা, সিহঁতক মানে পাঠ কেইটা মানে মই আগতীয়াকে পঢ়াইছো। যাতে পিছলে যাতে মেমহঁতে পঢ়ালে বা নপঢ়ালেও সিহঁতে যাতে সোনকালে পাৰে, মনত ৰখে, এতিয়া চোৱা সি এতিয়া আগতীয়াকে যদি এটা পাঠ, মই ধৰিল পঢ়াই থৈ গৈছো হা। পিছত যদি সিহঁতৰ ক্লাছ, ক্লাছ মেম আহি পেলাই যদি পঢ়ায়, তেতিয়া সিহঁতৰ মনত ৰখি যাব।
অহ'।
বেছি কষ্টও নহ'ব হয়। সেইকাৰণে মানে মই আগতীয়াকে পাঠকেইটা পঢ়াই থৈ দিছোঁ।
দিয়া নহ'লে মই পৰহিলৈ, পৰহিলৈ লগ পাম নহ'লে তোমাক।
তুমি আহিবা বুজিছা, নহ'লে হেড বাইদেৱে বেয়া পাব।
অ' হ'ব দিয়া।
উম, হ'ব দিয়া, ন'।